অ নমস্কাৰ, এইয়া মই তোমাৰ এনেই আছিলোঁ, ইফালে কাম এটাত মানে বিচাৰি আছিলোঁ কাম।
অৱ, এই মও এনেই এপাক ওলাই আহিছিলো ৰখা।
অ অ আচ্ছা, বাকী খবৰ ভাল? অ অ গাহৰিয়া, মোৰ আছো মোৰ গাহৰি দানা ন অ গাহৰি দানা ন
অৱ
অ, মানে শুনা না ঐ?
কোৱা কোৱা।
অই এতিয়া শুনা নাই ইমান দিন হ'ল আমি কলকো যোৱা কৰা নাই টিপ এটা উলিয়া আমি ক'বালৈ যাওঁ ফুৰিব। এতিয়া ধৰ তোমাৰ এই বোমডিলা এইটো চাইডে চিলা পাৰ মানে, তোমাৰ অৰুণাচল চাইডে তোমাৰ ধুনীয়া বৰফ চৰফ পৰি আছে, সেইফালে যাবা নেকি, কিন্তু যাব পাৰি কিন্তু লেণ্ড শ্লাইড হৈ আছে নহয়। সেইটো কাৰণেহে দিগদাৰ হৈ আছে অলপমান, পুৰা পিছত তেওঁ মানে যদি সাৱধানে যোৱা আৰু তেতিয়াহ'লে পাৰিবা।
পাৰি যাব অ কিন্তু এনে কিবা ব বাজেটটো কিমান মান আহিব।
এ তোমাৰ মানে কি হয়।
তোমাৰ এতিয়া ধৰা আমাৰ এটা, দুটাতো যাব নহয় ন গ'লে ধৰ চাৰিটা, ছটা তেনেকে যাম ন। এতিয়া ধৰ অ ধৰ মোৰ মোৰ বাইক আছে, মোৰ বাইকত ধৰ এইটো কি বুলি কয় তুমি এ তোমাৰতো নাই এতিয়া তুমি মোৰ লগতে যাবা গলে।
অৱ
অ তাৰপিছত তুমি ধৰ মোৰ লগতে গ'লা, তাৰপিছত তেনেকে ধৰ অ তুমি তে তুমি তেলটো নহয় হাফ হাফ মানে তোমাৰ ধৰ কি বুলি কয় তুমি আধা তেল ভৰাই দিলা তাত
এটা কাম কৰো, এ ৰখা এটা কাম কৰো হেৰি মই যোৱাতটো ভৰাই দিওঁ তুমি অহাতটো ভৰাই দিবা।
অ অৱ অৱ তাৰপিছত তোমাৰ মানে কি হয় ত আমি হোম ষ্টেত থাকিলো, হোম ষ্টেত থাকিলে ধৰ আধা পইচাত তুমি দিলা আধা মই দিলো, বাকী খোৱাাতটো নিজৰ নিজৰ তেনেকে দুয়টাই মিলাই যাম মানে। অ সেই তেনেকুৱা কথা বাকী। কী অহ কোৱা কেতিয়ালৈ ফ্ৰী আছা কি কথা।
তেতিয়ালৈ মানে মই তোমাৰ হেৰি। হেৰি এই মানে কাম এটা আছে ন, কাম কৰি আছো। তোমাৰ মই জুলাই পোন্ধৰ তাৰিখ মানে ফ্ৰী হ'ম।
অ হয় নেকি?
তেতিয়া যাবা নেকি?
মই জুলাই লাষ্টত যোৱা ধান্দা মাৰি আছিলো।
যেতিয়া যোৱা মোক ক'বা।
অ তোমাক এসপ্তাহৰ আগত কৈ দিম, এনে তোমাৰ যোৱা। টো ফিক্স নহয়?
ফিক্স ফিক্স।
ঠিকে আছে আৰু তেনেকুৱা তোমাৰ লগৰ পোৱালি আছে নেকি আৰু। ৰিবোৰত যোৱা কৰা।
তেনেকুৱা পোৱালি আছে বাৰু আছে বাৰু।
অ অ তুমি। সুদা সুধি পেলাই যদি সিহঁত যায় তেতিয়াহ'লে সিহঁতো যাব মানে ধৰ পোৱালি। বেছি হ'লে ইমান টেনশন নাকে ন। অ সেইটো কাৰণে কৈছো চাই লোৱা আৰু। কি কৰা ময় তাকে যোৱা সেইটো কৰি আছিলো। যদি যাওঁ তেতিয়াহলে মানে একেলগৰ গোটেই সভা গলে। এক লগৰ পোৱালি ভাল লাগিব হয়নে কথাটো।
অঁ।
অ তাকে চাই লোৱা আৰু তোমাৰ কথা এতিয়া তুমি যি ভাল দেখা।
অ তাকে বোলো। অ হেৰি গাহৰি কেইটামান আৰু আনিব লাগিছিলে পইচা পাতিও নাই ধাৰ দিবা নেকি কেইটামান।
অ তুমি গাহৰি বিজনেচ কৰি আছা নেকি?
গাহৰি তোমাৰ চাৰিটা মান আছে।
অ তুমি গাহৰি। হৰি বিজনেচটো কৰিব পাৰি বাা বাৰু মই বাৰু পইচাটো তমাক নিম দিয়া মানে। ইমানো মূোৰ তাত নাই বাৰু মই বাৰু তোমাক ফুল মূলকৈ কিবা এটা দি সহায় কৰিম দিয়া।
অ এতিয়া মোক কিবা এটা লাগিছিলে মানে পইচা।
অ কেতিয়ালৈ লাগে তোমাক। হা। কেতিয়া লাগে তোমাক। পৰহিলে আহ তেনেহলে। অ ঠিকেই আছে বাৰু।
অহঁ।
মোৰ গাহৰি গাহৰি বিজনেচটো বাৰু ভালে আছে। উম।
তুমি নে তুমি নে কি কৰি তুমি যে কি কৰি আছা।
মই এতিয়া এনেই তোমাৰ। এ এতিয়া এই লাইটৰ কাম এনেকুৱা কৰো তাৰ পিছত আকৌ। আকৌ তোমাৰ হেৰি। মানে ধৰ এই মৌ মুৰ্গী দোকান এনেকুৱা আছে ব্ৰইলাৰ দাদা এজনৰ তাতে গৈ পেলাই। কাটি দিও কিবা এটা তাৰপাও পাওঁ আৰু সেই তেনেকেই চলি আছো আৰু।
অ অ অ ঠিকে আছে দিয়া।
অ অহ।
চলি থাকা ।এনেকৈ চলি থাকা বোলো। পইচা কেইটামান পইচা কেইটামান হলে মোৰ লগতো মোকো কবা। আমি দুয়টাই একেলগে গৈ হেৰি কৰিম । মুৰ্গীটো মুৰ্গী নহবা গাহৰি কেইটামে আনি লম।
অ তাকে হ'ব বাৰু আমি। ডৱেইট কৰি হ'লেও তোমাক বাৰু তোমাক কম দিয়া।
অ অ আহ গম পাইছো এতিয়া।
অ মই তোমাক কম। কি কৈছা?
অ মোক ক'বা বোলো।
অ মই বাৰু তোমাক কৈ দিম কেতিয়া কি হয়। তুমি টাইম তুমি টাইমতটো বাৰু চাই থাকিবা। মই কেতিয়া কওঁ কম আৰু।
অ অ ঠিক আছে।
অ বুজিছা নহয়।
বুজিছো বুজিছো এনেই নদী ফালে সাতুৰিব যাবা নেকি?
নদীৰ ফালে সাঁতুৰিব যাব পাৰি হা কিন্তু এইটো কি বুলি কয় ।এতিয়া পানী জানো বাৰু কিন্তু পানী বাঢ়িছে বোলে।
পানীতো বাঢ়িছে অ পানী অলপ পানী পানী অলপ পানী অলপ বাঢ়িছে বাঢ়োতে।
এ নাযাও নেকি বুজিছা ।কমি লওক অলপ
এ আজি আজি বোলো গমটো বহুত আছিলে। বোলো নদী সাতোইব যোৱা ভাল লাগিলে হয়।
অহ।
তাকে এতিয়া তুমি নাযাম বুলি ক'লা আকৌ বেলেগ পোৱালি লগ ধৰিব লাগিব এতিয়া
বেছি আছে ন অলমান।
অহ।
বেলেগ চাই লোবা আৰু তুমি
অ ঠিক আছে এনে আমি ভোজ এটা খাব লাগিছিল ন?
অ ভোজ এটা তোমাৰ খাব লাগিছিলে পোৱালি ৰখাচোন অ উ মানে অ এইকেইদিন আমি ভোজ খোৱাই নাই হয়নে?
সেইটোতো বহুত দিন হ'ল লৰা খিনি লগো হোৱা নাই।
তাকে এতো ভোছে।
উ
খাব লাগিছিলে বাৰু সেইটোত তোমাৰ কেতিয়া খোৱা হয় মোক সুধো ৰখা মোৰ লগৰ কেইটামান আছে। অ এতিয়া খোৱা মানে তোমাৰ ৰখা মই আবেলি সময়ত মই যামেই মানে সেইটো ছাইদে আ অ আড্ডা মাৰিব যাম যে। অ আড্ডা মাৰিব গ'লে। তোমাৰ মই সুধি পেলাই তাক মই ক'ম।
অ ঠিক আছে এইটো শুনাচোন এই তুমি যে লাইক। টো কাম কম বুলি ক'লা।
উম
এনে ঘৰ চৰ ৱাৰিং কৰা নে নকৰা।
ঘৰ চৰ মই তেনেকে ৱাৰিং মানে মই তোমাৰ লাইটৰ কাম মানে মই কি হয়। মোৰ নিজৰে লাইট আছে তেনেকুৱা কাম নহয় এই ফাংচন বোৰ দিয়ে যে।
আচ্ছা আচ্ছা।
হয় তেনেকুৱা লাইট আছে এনে মোৰ চিনাকি আছে বাৰু তেনেকুৱা
অ মানে আমাৰ ঘৰখন হ ঘৰৰ হেৰি ৱাৰিং কৰা নাই যে।
অ
তাকে ৱাৰিং কৰাবলৈ মানুহ বিচাৰি ফুৰিছিলো
অ মই বাৰু এই তেনেকুৱা মানে ঘৰ ৱাৰিংটো নকৰো ন কিন্তু মই এনেকুৱা লাইট । হে আছে হ'ব বাৰু মই তোমাক পোৱালি মিলাই দিম দিয়া ।
অ ঠিক আছে দ অ ঠিক আছে ।
অ মই তোমাক মিলাই দিম । বাকী তুমি এতিয়া আৰু কি বিজনেচ কৰি আছা নে এনে এটাই
এটাই পইচা পাতিও নাই চাৰিটা মানে আ অনা মানে বহুত দিনেই হ'ল
উম উম
এয়া হেয়াকে কৰি আছো আও
অ তাকে মোৰ মানে তোমাৰ এই ওচৰতে বও এজনী আছে। ছিল তাৰ পিছত বও জনী মানে গিৰিয়েক ঢুকালে। তাৰপিছত ঢুকোৱাৰ কাৰণে তোমাৰ গৰু আছে ন সিহঁতৰ এ, তাৰ পিছত এ গৰু খিনি মানে ধৰ অ চোৱা-কৰা মানুহ নাই তাকে মানে বেচিম বুলি কৈছে। তাকে লৈ লও নেকি? এ, তোমাৰ মানে অ, গৰু মানে তোমাৰ আছিলেই প্ৰায়। মানে এতিয়া দুজনী তোমাৰ মাইকী গৰু মানে ডাঙৰ আৰু গাখীৰ চাখি দি থাকে।
আহ।
এটা মতা গৰু আছিলে
হ।
আৰু সৰু পোৱালি দুটা আছিল। লে মানে, পাঁচটা কৰো মুঠ। ন তাৰপিছত এতিয়া মানে, যদি লৈ লওঁ এতিয়া গাখীৰখিনিৰ পৰাও মোৰ পইচা ওলাই থাকিব।
পইচা ওলাই থাকিব সেইটোৱে তো।
কোনোবা গাখীৰ-খিৰোৱা পোৱালি আছে নেকি?
গাখীৰ খীৰোৱা ৰকন বুলি কয় লৰা এটা আছে।
অ, অ। তাকে ন তাৰপিছত সুধিবা সুধি পেলাই মোক কবাচোন।
ঠিক আছে।
অ'সুধিবা সুধি পেলাই মোক কবা যে কি হয় কি নহয়।
অ' তুমি, তুমি যদি গৰু সি গৰু লোৱা মোকো এনে কয় এক লিজাৰ দে লিজাৰ মানকৈ ষমাই দিব পাৰিবা।
অ, তে সেইটোতো মই ভাবিয়ে থৈছো হ'ব দিয়া দিম। অ' তোমাৰ, তোমাৰ। অ' এনেই তোমাৰ লিটাৰ এতিয়াতো দাম বাঢ়িছে ন। তোমাৰ পুৱা এতিয়া তোমাৰ তেৰ টকা হৈ আছে।
আহ।
পুৱা তেৰ, বাৰ তেনেকে চলি আছে।
আচ্ছা।
তুমি এটা কাম কৰিবা চল্লিশ টকাকেই দিবা ল'বা দিয়া।
চল্লিশ টকা, অ 'ঠিক আছে দিয়া। হ, অ' ঠিক আছে, ঠিক আছে।
অ' চল্লিশ টকা
অ। অ, অ।
এ, কি? ক
হা। হেল্ল' কি কৈছা?
তোমাৰ
মই এয়া তাকে বোলো গা মুৰ্গী ফাৰ্ম এখন খোলো নেকি? বেয়া হ'ব নেকি মুগী ফাম খুলিলে?
অ'। ন মানে দোকান বুজিছা? মোৰ মানে প এ পাপাই এনেকুৱা তোমাৰ পাপাৰ আকৌ মই ধৰ কাপোৰ-চাপোৰৰ তাৰপিছত মোৰ ধৰ ব্ৰইলাৰ-চইলাৰ কাটোঁ। তাকে ভাবিছোঁ মই নিজৰে ব্ৰইলাৰ ফাৰ্ম এখন খুলো ।তাত তুলি পেলাই সন্ধিয়াটো দুইটাই ধৰ কাটিলো মানুহ বহুত ভিৰ হৈ যে তুমি পাৰিবা নাই?
মই পাৰিলোঁ হয়।
অ' তেতিয়াহ'লে আমি এইটো কি বুলি কয় মানে ধুনীয়াকে কৰি দিম আৰু ন।
অ' অ'।
অ' ধুনীয়াকে কৰি দিম। কৰি দিয়াৰ পিছত তুমিও মানে সমানে সমানে ভাগ লৈ লম আৰু। মানে ধৰ মানে ব্ৰইলাৰৰ পইচাটোতো যোনটো। দাম সেইটোত দাম থাকিবই হা। ত অ' তাৰপিছত ব্ৰইলাৰটো তোমাৰ ধৰ সেইটো চাইডত। থৈ তাৰপিছত লাভ যিমান হ'ব লাভটো পাই সমান সমান ভাগ কৰি দিম আৰু।
কৰি দিম আৰু অ'।
উম তাকেই।
বাকী তুমি ওলাই যোৱা নাই কলৈকো। কলৈকো ওলাই যোৱা নাই।
নাই নাই মই মানে এতিয়া যামহে ওলাই পেলাই এ লগৰটোৱে ফোন। কৈছিলে তাকে মানে। এতিয়া সেই কথাখিনি পাতি আছিলোঁ যে, সেইটো কাৰণে মই মানে ৰিচিভ নকৰিলোঁ তাকে এতিয়া সি আকৌ। ফোন কৰিছে বাৰু মোলে।
অ'।
শুনিছা তাৰপিছত অহ। এতিয়া তাৰ লগতে যাওঁ মানে তাৰো এই কিবা এনেকুৱা দোকান আছে বোলে। কম্পিউটাৰৰ তাকে তাৰ ওচৰলে। যাওঁ গৈ কিনি তাৰ লগত অ'। সেইটোৱেই আৰু মই তোমাৰ লগত বাৰু মই পিছত কথা পাতিম দিয়া। মানে সি ফোন কৰিয়ে আছে যাওঁ বুজিছা। অ' মই এতিয়া যাওঁ মই পিছত ফোন কৰিম দিয়া তোমাক।
অ' ঠিক আছে ঠিক আছে।